পইছা।
মই এনেই আছো। তুমি?
ময়ো এনেই বহি আছো। ভাত খালা? মই খালোঁ, ভাত খালোঁ।
মই খালোঁ।
অহ, কিহে খালা?
কিহে খালা?
মই খালো, হেৰিয়ে মাছে
অ'।
তাৰ পৰা এনেকে মায়ে জিকাই এনেকে আলু, এনেকে জোল বনাইছিলে।
অ'।
তাৰ পৰা এনেকে কালি মাছৰ কণীৰ, এনেকে ভাজি আছিলে সেইয়াই খালোঁ।
অ', অ'। উম।
গৰম দিছে আমাৰ, ৰ'দ দিছে আমাৰ ফালে।
আমাৰ ফালেও ৰ'দ অকন মানে, ৰ'দটোকে এই গৰমটো ভিতৰি ভিতৰি গৰম উঠি আছে।
উম।
ৰ'দটো বৰকে নাই বাৰু।
উম।
উম।
উম।
বাকী ঠিকে আছা?
উম
বাকী খবৰ খাতি ভাল বোলো?
বাকী খবৰ খাতি ভাল। তোমালোকৰ?
আমাৰ ভালে। মাহঁত ঘৰতে আছে নে?
মাহঁত ঘৰতে আছে। মাই ভাত খাই আছে। উম তোমালোকৰ।
উম, আগফালে।
অ', খেতি হোৱাই নাই নেকি?
ৰ আগফালৰ ডৰা আছে।
উম।
মানে দেই ট্ৰেক্টৰ ভৰাবলে বেয়া যে আমাৰ এইফালে।
উম।
মানে জেগা নাই তাপা, আমাৰ এই কাষৰ ককা ঘৰ। সেইটো বাছ মানে সেইকাৰণে লগতে ৰখি দিবলগীয়া হৈছে।
অ'।
সিহঁতৰ এফালি সোমোৱালে সোমাব পাৰি যে।
অ'।
উম।
বা দিলে নে এতিয়া?
অ', বাই আছে।
উম।
উম। তোমালোকৰ হ'লগে?
আমাৰ হ'ল।
উম।
আলো আছে আৰু অলপ।
অ', অ'।
উম, বৰষুণ দি দিছে পানী বহুত হৈ গৈছে ন।
উম, পানী বহুত আমাৰ এতিয়া এতি দ অকমান।
উম।
মানে তোমাৰ এটা চাইডে বাম এটা চাইডে অকমান বা দৰ মানে।
উম।
উম, কি খেতিটো ভালেই হয় বাৰু এইখিনিত।
উম।
নে গোবৰ বিলাক পেলোৱা হয় নহয়, গোবৰ সাৰটো কিমান ভাল সাৰ।
অ', ভালে সাৰ অ'।
উম।
তাকেহে।
উম।
খেতি কৰিব লাগিব ন খেতি নকৰিলে মানুহ খাব কি? ধান ক খেতিটোৱে অসমৰ মেইন আও, শস্য। কাৰণ অস্ অসমৰ বেছিভাগ ভাতেহে খায়।
উম, সেইটোৱে চব ভাতেই আৰু।
উম।
মাছ ওলাব চাগে দেই পথাই গিদৰাত।
মাছ ওলাব মাছ খাবলৈও ভাল নহয় উজানৰ মাছ। মাছ বনাব জানা নাই?
জাঁনো।
কেনেকে বনোৱা কি কেনেকে কিহৰ লগত বনোৱা কেনেকে কেনেকে বনোৱা?
তোমাৰ এই বিলাহীৰ লগত যে বনাই যে বিলাহী আলু তেনেকে দি।
কেনেকে বনাই কোৱাচোন?
মে তোমাৰ মাছতটো ফাৰ্ষটতে আনি পেলাই ধুই ল'ব লাগে আৰু। ধুই ধুই মেলি তাতে তোমাৰ নিমখে হালধি নহয় বাচি পেলাই কিনি আনিলে মানে বা হেৰি কৰি দিয়ে নহয় কিনি আনিলে।
উম।
তাৰ পৰা তোমাৰ এনেকে বাচি মেলি লৈ তাৰ পৰা ধুনীয়াকে ধুই মেলি লৈ।
উম।
তাতে তোমাৰ হালধি আৰু নিমখ দি পেলাই ধুনীয়াকে সানি লৈ।
অ'।
তেল দি পেলাই ফ্ৰাই কৰি ল'ব লাগে হাফ ফ্ৰাই আৰু।
অ', হাফ ফ্ৰাই।
অ' তাৰপা ফ্ৰাই কৰি ল'ব লাগে তাৰপা তোমাৰ এই কেৰাহি খনতে।
উম।
মোৰ হেৰি তেল দি পেলাই তাত পাঁচফোৰণ
উম।
পিঁয়াজ এনেকে দি পেলাই ভাজিব লাগে।
অ'।
তাৰ পৰা ভাজিব লাগে তাৰপিছত তোমাৰ এই বিলাহীটো সৰু সৰুকে কাটি লৈ
উম।
বিলাহীটো সেই তেলতে দি দিব লাগে।
অ'।
তাৰপা তেলতে দি পেলাই তুমি ভাপ উলিয়াই ধুনীয়াকে ভাজিব লাগে।
উম।
বিলাহী টো দি পেলাই ভাজি ভাজি তাৰপা তাত হেৰি দিব লাগে হালধিটোও আকৌ দি দিব লাগে।
উম।
তোমাৰ হালধিটো দি পেলাই মানে বিলাহীটো অকনমান গলি যোৱালৈকে মানে
উম।
উম, ভাজিব লাগে তাৰ পিছত এই বইল কৰি থৈ যে থাকে আলুটো
উম, উম।
তাৰপৰা সেই বইল কৰা আলুটো তোমাৰ একদম একে সানি পেলাই মানে
উম।
তাত মানে হেৰি এ বিলাহী খিনি যে ভাজি থোৱা থাকে।
উম।
মানে তাতে দি দিব লাগে।
অ'।
তাৰপিছত তাতে দি দিব লাগে বা ধুনীয়াকে ভাজিব লাগে অকণমান
উম।
ভজাৰ পাছত পানী দি দিব লাগে অকনমান পানী দি দিব লাগে, পানী দি পেলাই নিমখ অকণ দি দিব লাগে।
অ'।
নিমখ অকণ দি পেলাই ধুনীয়াকে অকণমান উতলিবলৈ দিব লাগে।
উম।
অ' উতলাৰ পাছত অকন উঠাই লৈ পেলাই তোমাৰ এই ফ্ৰাই কৰি থোৱা মাছটো
মাছটো অ'।
মাছ মাছটো তাত দি দিব লাগিব পানী অকণ দি দিব লাগে আৰু
উম-
ত ধুনীয়াকে একদম ভালকে আৰু হেৰি কৰিব লাগিব লাগে। বস্তুতটো জ্বলিবলৈ দিবলাগে মাছখিনি।
অ- অ 'উম
ধুনীয়াকে উতলিলে মানে যিমানেই উতলে মানে বস্তুটো সিমানেই ভাল লাগে ন উম তাৰপৰা ধুনীয়াকৈ উতলিবলৈ দিব লাগে তাৰপৰা লাষ্টত তুমি নেমু যদি চেপি দিওঁ বুলি ভাবা।
উম্
কিছুমানে নেমুটো টেঙাৰ কাৰণে চেপি দিয়ে আৰু কিছুমানে নিজে নিজে সানি হেৰি কৰি খায়।
অ',
উম,, 'পানী দিব লাগে আৰু, তেনেকেই খায় হৈ গ'ল।
লগতে খাই ভাল
উম'- মাছ বিলাক ভাতৰ লগতে
উম-
মই কিন্তু এই মাছৰ এনেকে টেঙা আঞ্জাতটো মানে আঞ্জা দিলে বকে ভাল নাপাওঁ। সে ভাজি দিলে খাই ভাল লাগে।
মই ভাজিলেই খাই ভাল পাল মই যদি ডাঙৰ মাছ বহুত ডাঙৰ মাছ যদি হয়। মানে তেতিয়া এনেকে জোলত খাও যদি ডাঙৰ মাছ নাথাকে তেতিয়া মানে নাখাও।
তোমাৰ এনেকে মানে মাছ আৰু সৰিয়হৰ যে বনাই সেইটো মজা লাগে আকৌ।
বনাব জানা নাই।
সেইটো মানে তোমাৰ
তুমি ব্ৰইলাৰ মাংস বনাব জানা নহয় কেনেকে বনোৱা।
তোমাৰ ব্ৰইলাৰ মাংসটো এনেকে তিললি নে ননে মানে ব্ৰইলাৰ আমাক আমি দুইটা ষ্টালতে বনাওঁ মানে তিল দিও বনাও এনেকে এনেকে নৰ্মেল কেও বনাও।
তিল দি পেলাই কেনেকৈ বনোৱা।
তিল দিপেলাই মানে ভাল তোমাৰ এই তিলটো ফাৰ্ষ্টতে ভাজিব লাগে।
অঁ, '
ভাজি ল'ব লাগে তাৰ পৰা ভাজি পেলাই কাঢ়ি পেলাই। তোমাৰ কেৰাহি খতে তোমাৰ দি তোমাৰ আদা নোহৰু পিয়াজ এনেকে দি ভাজিব ভাজিব লাগে। তাৰপৰা ভাজিব লাগে ভজাৰ তোমাৰ এনেকে হালধি
উ-ওম',
তাপা এনেকে হালধি দিব পালে এনেকে জলকীয়া গুৰি মানে ল লো। ৰেড চিলি তেনেকে দি দিব লাগে মচলা দি দিব লাগে যিখিনি মছলা দৰা হয় আৰু,
গোম পাইছো।
আহ তাৰপা মছলা খিনি দি দিব লাগে তাৰা ধুনীয়াকে ভাজিব লাগে অকণমান।
উম, '
তাৰ পৰা ভাজিব লাগে ভাজি পেলাই সেই এই মাংস খিনি যে মাংস।
উম,
মাংস খিনি দি দিব লাগে নবা মাংস খিনি অলপ দেৰি বজাৰ পিছত আৰু মানে
উম্,
অলপ দেৰি ভজাৰ পিছত তোমাৰ হেৰি, আলুখিনি দিব লাগে।
অ',
তাৰপিছত, তোমাৰ লগতে এই তিল খিনি যে ভাজি থোৱা তিল খিনি যে
উম্,
তাক মানে গু, মানে পিচি ল'ব লাগে মানে।
উম্, উম্।
তাৰ পাছতে তোমাৰ সেই মাংসখিনিতে দি দিব লাগে। সেইখিনি, তিল খিনি
উ-উম্,
তাৰপা তিল খিনি দি পেলাই অকণমান ভাজি পেলাই, তোমাৰ অকণমান পানী অকণ দি অকণমান ধাকি থ'ব লাগে।
অ',
এইবাৰ তোমাৰ বেছি দেৰি নহয়, অলপ দেৰি মানে ভাজি মাংসটো সিজা লেকে আৰু মানে দুইটাই
উম্,
সিজি মেলি হোৱালেকে তোমাৰ ধুনীয়াকে ঢাকি দিব লাগে।
উম্,
তাৰপৰা ঢাকি থৈ দিলে, তাৰ পিছত অলপ দেৰি পাছত তুমি হেৰি কৰিবা দাঙি উম্, এ ঢাকি থয় দিবা, দাঙিবা, দাঙি পেলাই চাবা সিজিলে নে নাই।
উম্,
যদি সিজিছে, তেনেকে নমাই দিবা আৰু যদি নাই সিজা পানী অকনমান দি দিবা, দি পেলাই আকৌ উতলাই দিবা।
উম্।
লাষ্টত তোমাৰ এনেতে মচলাটো দিওঁ বুলি ক'লেও, দিব পাৰি। উম্, তেনেকেই বনাই।
আচ্ছা।
উম্। এনেকে হেৰিয় আধুনিক মাছৰ লগত, উম্!
আৰু কি জানা!
এনেকে মাছৰ লগত সৰিয়হ যে বনায়।
উম্।
ডাঙৰ মাছটোৰ লগত। তেনেকে বাচোতে মানে মাছটো ভাল, ধুনীয়াকে হালধি নিমখ দি ধুনীয়াকে ভাজি ল'ব লাগে, সানি লৈ পেলাই। ভাজিব লাগে, ভাজি পেলাই আমি কেৰাহীত সেই নমাই পেলাই কেৰাহীখনত তেল অকন, তাৰপিছত পিয়াজ চিয়াজ দি এনেকে উম্, লৰাই ভাজিব লাগে। তাৰপা সৰিয়হটো মানে তুমি আগতে তিয়াই থৈ পেলাই মানে মানে অলপ আগত তিয়াই থ'ব লাগে মানে, সেই তিয়াই পেলাই সেইটো বনোৱা আগত পিচি ল'ব লাগে মানে। অলপ অলপ পিচি পেলাই তাৰপা সেইখিনি এই যে তেল হেৰি পিয়াজ খিনি ভাজি থোৱা থাকে তাত মানে তোমাৰ দিব লাগে, দি পেলাই তাতে হালধিও দি দিব লাগে।
উম্।
তাৰপৰা দি পেলাই ধুনীয়াকে এনেকে লৰাব লৰাই পেলাই পানী অকনমান দি পেলাই ঢাকি দিব লাগে। এ কিন্তু দিব লাগে মানে সেইটো অকণমান সিজালে মানে মে মাছটো টো ফ্ৰাই কৰি থোৱা থাকেই।
অ'।
আৰু তাৰপিছত তোমাৰ দিব লাগে অলপ যেতিয়া অলপ সিজিব ন পানী কণ দি থোৱা থাকে। অ', সিজিব যেতিয়া তাৰপা তোমাৰ ভজা মাছটো যে ভজা মাছটো তাত দি দিব লাগে। ভজা মাছতো দি পেলাই তাৰপৰা অলপ দেৰি আকৌ ঢাকি থৈ দিব লাগে। পানী যদি থাকে থাকিবই আৰু যদি নাথাকে পানী অকনমান দি পেলাই ঢাকি দিব লাগে উতলিব কাৰণে।
উম।
তাৰপৰা সেইকাৰণে উতলিবলৈ দিব লাগে অলপ।
উম।
তাৰপা যদি জোলটো মানে বেছি জোল সেইবোৰ বস্তু দিয়ে নাখায় ন পুৰা দাঁঠ খাই অলপ।
দাঁঠ খাই অ'।
পান অ পানীটো মানে পানীটো থাকিব দিব নালাগে ধুনীয়াকে উতলাই পেলাই পানীটো নাইকিয়া কৰিব লাগে।
অ'।
যেতিয়া তোমাৰ বস্তুতো ডাঠ হৈ যাব।
ওম।
তেতিয়া একদম নমাই দিলে হ'ল আৰু।
অ'।
তাৰ পিছত বৰ ভাল লাগে খাই ভাতৰ লগত এনেকুৱা, ভাল লাগে।
উম ৰুটি লগতো।
ৰুটি লগত সিমান এটা ভাল নালাগে সেইবোৰ বস্তু। মাছ মাছটো বৰ ৰুটি লগত ভাল নালাগে মানুহে নেখায়ে বৰকে।
নালাগে বাৰু উম, কিছুমানে খাই বাট কিছুমানে নেখায়।
উম। খাই ব, মানে বেছিভাগে মাংসৰ লগত ৰুটিটো খাই, কিন্তু মাছৰ লগত ৰুটিটো বৰ এটা ভাল নালাগে।
ভাল নালাগে ন, নিমিলে ভাতৰ লগতে মাছ খাই।
সেইটোৱে অ, চব বস্তু চবৰ লগত নিম
বেলেগত খোৱাটো বেলেগ উম।
উম, সেইটোৱে। নিমিলে নিমিলা লগত বস্তুটো।
উম।
সেইটো হয়। এনেকে ভাল লাগে খাই সৰিয়হ ল
ভাল লাগে বাৰু।
আৰু কি জানা?
আৰু তেনেকেই জানো বনাব। মাংস নৰ্মালি জানো বনাব তেল নিদিয়াকে।
অহ, উম।
পুৰিলে বনাও।
অ', গম পাইছোঁং।
ফাৰ্ষ্টট বনোৱা মাংসখিনি ধুনীয়াকে মছলা সানি ল'ব লাগে।
উম।
সানি পেলাই থৈ দিব লাগে, তাৰপিছত তোমাৰ এ কেৰাহীখন পাতি পেলাই, পিঁয়াজ দি আদা-নহৰু পিয়াজ এনেকে বনায়।
উম।
দিব লাগে, তাৰপিছতে তোমাৰ মাংসখিনি দি দিব লাগে তাৰ পৰা হালধি নিমখ দুইটা দি পেলাই লৰাব লাগে অলপ।
উম।
লৰাই তোমাৰ ধুনীয়াকে লৰাই থাকিব লাগে তাৰপিছত আৰু ঢাকি থৈ দিব লাগে অকমান। আকৌ দাঙি পেলাই চাবা সেই ঢাকনখন তাৰপিছত সেই আলুটো কাটি-কাটি
উম।
বা আলুটো দিব লাগে পানী অকনমান দিব লাগে সিজিবৰ বাবে। ধুনীয়াকে যেতিয়া অলপ অলপ সিজিব, তেতিয়া তোমাৰ এনেকে, বেছি জুলিয়া কৰিলেও খাবলে ভাল নালাগে যে। গ্ৰেভি টাইপ কৰিব কাৰণে তাপা‌ মানে বেছি পানী দিব নালাগে, অলপ পানী দিলেই হ'ল আৰু।
অলপ পানী দি পেলাই মিলাই